হেল্ল'
শুনা নাই।
অ মোৰ মাততো ভালদৰে শুনা পাইছ নে।
অ ভাল দেৰে আহিছে তোৰ মাতটো মোৰ মাতটো ভালকে গৈছে নে নে হেৰি নেট লাগি গৈছে বাৰু
নাই নাই ঠিক ঠিকেই আহিছে ঠিকেই আহিছে।
অ ঠিকে আছে ভাল মই আমাৰ এই গাঁৱৰ নামঘৰত, মানে কৰ্মশালা, এভাগ পাতিছে তাতে আহিছিলো। ইয়াত তোমাৰ আমি মানে হেৰি শিকিবলৈ আহিছো। কিন্তু শিকাবলৈ মানুহ আহা আমি শিকিব আহিছো। কিন্তু মানুহ অ আহে শিকাবলৈ মানে ধুনীয়া কেবহি আছো মই ৰাস্তা। ৰাস্তা লৈ আহিলো। বাৰু ত বাকী কেইটাই শিকাই আছে কিছুমানে ভাওনা পাত লৈছে। যে এইবিলাকক শিকাই আছে মই বাহিৰত আছোহি। বাকী তই কি কৰি আছ?
উম মই এনেই বহি আছো মোৰ হেৰি হৈছে নহয় মই মানে বস্তু এটা নটিচ কৰিছো দেই।
অ অঁ
এই মানে মই মই যেতিয়াতটো প্ৰথম এই তটো কিমান মই এতিয়া দহ দিন মান হ'ল নহয় দৌৰা।
অঁ অঁ
মই প্ৰথম দিনা প্ৰথম কেইদিন যেতিয়া দৌৰিছিলো।
অ
এতিয়াতো মানে ধৰি ল ইমান গৰম নাছিলে। ৰাতিপুৱা দেই মানে তোৰ ইমান ঘাম চাম নাহে
অ
কিন্তু এই দুদিন মানৰ পা মানে গা ধোৱা নিচিনা হৈ যায় গম পাইছ নে
অ তই মানে হেৰি চেৰি খাইছ চাগে এই ডিম চিম বিলাক খাইছ চাগে সেইকাৰণে বেছিকে ঘামে। ডিম খালে মানে বেছিকে ঘামে।
ৰাতিপুৱা গৰমটো বেছি হৈছে। মই চাইছোঁ মানে আগতকে আগতকে আগৰ কেইদিনতকে কথাটো কৈছো মই।
অ' অ' এই মাজতে হেৰি ৰাতি। ৰাতিপুৱা পাইচোন ৰ'দ ওলাইছিলে, সেইকাৰণে বেছি গৰম হৈছে চাগে।
অ' অ' মানে মই চাইছো মানে। বহুত গৰম অনুভৱ হয় আজিকালি আৰু মানে মোৰ কণ্ডিশ্যনটো কি হয় গম পাওঁ নাপাওঁ।
অঁ।
কি এদিন এদিন দেই এদিন এদিন মানে মোৰ ধৰি লোৱা চাৰি পাক বা পাঁচ পাক মৰাৰ পিছত উশাহ। টো মানে এনেকে ফুলি যায় যে।
অ' অ' গম পাইছোঁ। অ' অ' বুজি পাইছোঁ, অ' বুজি পাইছোঁ অ' বুজি পাইছোঁ অ'। অ' মোৰো আগতে হৈ আছিলে নহয় এনেকুৱা, অ' তাৰপিছত।
তাৰপৰা মানে তাৰপৰা হেৰি এইটো ধৰি লওক তাৰ পিছদিনাখন কিন্তু মানে। মোৰ বাৰপাক ইজিলি মাৰি দিব পাৰো মানে। এ' উশাহখৰো একো প্ৰব্লেম নহয়, তেনেকুৱা হয় কণ্ডিশনতো।
মোৰ মানে আগতে তোৰ এনেকে দৌৰিছিলো ন, দৌৰি থাকোতে মানে তোৰ মোৰো এইটো এটা চাইড মানে। কি হয় একদম কামুৰি ধৰা হয় নাই।
কামুৰি কামুৰি বিষায়, তাৰপিছত মই তেতিয়াৰ পৰা দৌৰিব নোৱাৰা হ'লোঁ আৰু তাৰপিছত। মাজতে আকৌ এই আমাৰ ওচৰৰ ফিল্ড খনত গ'লো। তোৰ দৌৰিলো আৰু। প্ৰথম দিনাটো মাৰিলোঁ চাৰিপাক। অকল চাৰিপাক মাৰিব পাৰিলো, বাকী বিলাকে পুৰা মাৰিছে মই চাই আছো আৰু। মই নোৱাৰিছোগে আৰু, চাৰি পাক মাৰিলো তাৰপিছত ছেকেণ্ড দিনা। নগ'লো ছেকেণ্ড দিনা নগলো তাত। পিছনাখন গৈছো, তাৰ পিছদিনাখন তো মাৰিছো আঠ পাক। তাৰপিছত আকৌ তাত। পিছদিনাখন নগলো, তাৰ পিছদিনাখন গৈ মেলি আকৌ মাৰিছো তোৰ দছ পাক। তাৰপিছত দছ পাক মাৰি সেইদিনাখনৰ পৰা নগলো নগলো ফিল্ডলৈ নগলো আৰু তাৰপিছত আকৌ। বহুত দিনৰ মূৰত আমাৰ পৰীক্ষা হৈ আছিলে ন, পৰীক্ষা এদাই হোৱাৰ পিছত এদিন গলো। তোৰ অকল মই দুপাক মাৰিব পাইছোঁ ভাবিছা। মই যদি তেতিয়াৰ পৰাাই মানে গৈ থকা হলে মোৰ এতিয়ালৈকে বহুত পাক হৈ গল তেতে নহয়। আৰু মানে টাইম টো মেনেজ কৰিব পাৰিলোহেতেন এতিয়া। টাইমটো মেজ মানে টাইমটো মই চোৱাই নাই মানে। অকল দৌৰিব লাগে জাষ্ট দৌৰি আছিলো প্ৰথম মানে প্ৰেক্টিচটো মাৰি দলোহেঁতেন দৌৰা। তাৰপিছত টাইমৰ মতে দৌৰিলোহেঁতেন, সেইটো বুলি ভাবিছিলো এতিয়া মানে একেবাৰে। হৈ গল, অ।
এইটোৱ এইটো প্ৰেক্টিচ নহ'লে এনেকুৱা হয় মানে।
এতিয়া আমি ভাবিছো এতিয়া আমি ভাবিছো চা হেৰি। আমি দুদিনমানান দৌৰিম আৰু তাৰ পিছত পুৰা অ' ভালকে চাকৰি পাম এনেকে বুলি ভাবি আছো। এতিয়া সেইটো মানে নহয় ন।
বেলেগে বহুত দুবছৰ একবছৰৰ পৰাতো হেৰিয়ে কৰি আছে। প্ৰেক্টিছে মাৰি আছে, সেইটোৱে নাপালে আমি কেনেকে পাম ভাৱ তই সেইটোৱে যদি।
সেইটোৱে আৰু মানে টো। প্ৰেক্টিচ যেতিয়া থাকিব ন, তেতিয়া মানে তো এইবোৰ উশাহৰ একো প্ৰব্লেম চব্লেম নহয় তটো মানে। ধুৰি ল এতিয়া আমি আমি সদায় দৌৰি থকা নাই। আমি সদায় মানে ধৰি লওক কেতিয়াবা কেতিয়াবা নদৰো ন? দুই দিনা আৰম্ভ কৰিছিলোঁ হে এই প্ৰথম দুইবেলা আৰম্ভ কৰোঁতে কণ্ডিশ্যনটো দেখুৱাই নেকি মোৰ হিচাপত।
অঁ! প্ৰথম-প্ৰথম তেনেকুৱাই হয়। তোৰ হেৰি এইটো কি কয় প্ৰথম-প্ৰথম ত‌ই এতিয়া বহি থকা মানুহৰ এটাও যদি পতককে দৌৰিবলে লাগি যাৱ তোৰ মেচিনটোৱে অকনমান কষ্ট পাবই ন? মানে এইটো প্ৰেক্টিচ কৰি থাকিলে সদায় প্ৰেক্টিচ কৰি থাকিলেতো সেইটো নৰ্মেলত আহি যাব মানে তোৰ হেৰি মেচিন মেচিনটোৱেও গম পাব যে ই অ এইটো টাইমত ই দৌৰিব কিন্তু আগতে তো সেইটো টাইমত তই বহি থাক ন? ত পতকে যদি দৌৰিবলৈ লাগি যায় তো মেচিনটোৱে হেৰি হৈ যায় ন সেইকাৰণে আৰু।
অঁ, সেই সেইটোৱেই ভাল ময়ো চাইছো মানে দৌৰিব।
অ।
আৰু মান তোৰ আজিকালি এই এইকেইদিনমান গৰমটোও বেছি হৈছেটো।
অঁ! গৰমটো বেছি হৈছে। এই দুদিনমানৰ আগত আজি-আজি আৰু পৰসিলৈকে তোৰ হেৰি ইমান গৰম এটা নাই হয় নাই কচোন? কালি দি বতৰটোও ভাল আছিলে আকৌ ইমান গৰমো নাই ঠাণ্ডাও নাই। আৰু ৰাতি-ৰাতি কি মজা বতাহ দিয়ে অ আমাৰ এইফালে। মজা লাগে বাহিৰত বহি থাকোঁ একদম এদিন বহিলো তোৰ আমাৰ ভাইটি এটাই মই। মোবাইলত এনেকে ফটো চাই-চাই থাকোঁতে তোৰ বতাহত মানে বতাহৰ হেৰি বাহিৰত বহি আছিলোঁ ন বতাহ খাই-খাই। এঘাৰটা বাজি গ'ল কেতিয়া গম-গমেই নেপাওঁ মানে।
অঁ! আমাৰ এইটো চাইডেতো তেনেকুৱা নাই হোৱা বাৰু গৰমেই, পুৰা গৰম।
তহঁতৰ গাঁও নে টাউনীয়া?
এই গাঁও।
অঁ। এ গাঁৱত থাকিলে ভাল মজা এইবিলাক ফ্ৰেচ-ফ্ৰেচ বস্তু খাব পাৰে তাৰপিছত তোৰ আকৌ বতাহ। আৰু মানুহো থাকে ওচৰত সেইটোৱেই ভাল আৰু। এতিয়া টাউনত সেই অকলে-অকলে থাকিব লাগে, ঘৰৰ ভিতৰতে সোমাই-সোমাই। এতিয়া গাঁৱত লগৰ সমনীয়া আছে সিহঁতৰ লগতো ওলাই যাব পাৰি।
সেইটোৱেই আৰু গাঁও-গাঁওবোৰ সেইবোৰে ফাইদা, গাঁৱত থকাবোৰ।
অঁ! সেয়াই
তেনেকে আও আজি আমাৰ ইণ্টান-ইণ্টাৰ্শ্বিপটো আজি আদায় কৰি দিম বুলি ভাবিছোঁ আও।
অঁ! আজি এদাই হব ন?
উম! আজি আঠদিনৰ কামটো সামৰি দিম আৰু।
অ-অ! তহঁতৰ গোটেইকেইটা যাবনে তাৰপিছত? সেই চশমা পিন্ধাটো খবৰ খাতি নাই যে একো এটা?
অ নাজানো আও এই যাব মই সিহঁতক জনালো বাৰু ইমান হেৰি কৰি থাকিবও মন নাযায়, আজিকালি যাব এই চশমা পিন্ধটোক জনালো। এই ইটোৱে মানে মোৰ ৰেচপন্ টো ভাল নাপাওঁ এইটোৰ।
কিহৰ চশমা পিন্ধাটো?
নহয় ইটো তাৰ লগৰটো।
অঁ-অঁ, ইটো-ইটো। ইটো মানুহটো অকমান কিবা টাইপৰ ন সি? মানে পতকে তাৰ মাইড ছেটটো মানে পতকে চেঞ্জ হৈ যায়। পতকে তাৰ খং উঠা নিচিনা হৈ যায় বছ।
তাৰ ৰেচপন্ঞ্চটো ভাল নাপাওঁ ইমান ইমান লাগি থাকিবলৈ মোৰ একো স্বাৰ্থ নাই ন এইবোৰত তই যাবি তই চাই দিবি এই কথা ইমানে
অ' সেইটোয়েটো চাৰ্টিফিকেটহে লাগে আৰু একো নালাগে নহয়।
অ সেইটো তই নগলে তোৰ চাৰ্টিফিকেট নাপাবামি তই গলে পাবি কথা ইমানে। আমা এই মো মোৰ লাগি থাকি মোৰ লাগি থাকিবলৈ মোৰ নাৰ্চাৰী নহয় নহয় সেইখন।
অঁ সেইটোয়েটো, তাৰপিছত এই কেটেঙাটোৱে কি নাযাও বুলি কৈছে নেকি?
নাই কোৱা নহয় মানে হেৰি তাক মই সেই ফোন চোন কৰিলে নাপাও বা কল বেগ চলবেগ নকৰে আক'।
অঁ অঁ সেইটো মইয়ো পাইছো বাৰু দেই সি কলবেক চলবেক পটকে নকৰে।
সেইটোৱে ইমান হেৰি কৰি থাকিবলৈ দৰকাৰ নাই বুলি আৰু মেছেজ এটা দি থৈ দিছো আক' পিছত আকৌ কব নহয় নজনালি বুলি
অ' অ' তাৰ ৰিচাৰ্জ নাই নেকি তাৰ ৰিচাৰ্জ নাই নেকি মোক কালি বেলেগ এটা লগৰ পৰাহে ফোন কৰিছিলে সি।
অ' ৰিচাৰ্জ নাথাকিলে নোসোমাবও।
অঁ সেইটোৱেতো মই বেলেগ এটা নাম্বাৰ পৰাহে ফোন কৰিছিলে।
অ' এই চশমা পিন্ধা লগৰ টোক কব চাগে। তাৰ তাৰ স্কুটিতহে যায় সি।
অ' এই চশমা পিন্ধাটো লগত ন?
উম।
চশমা পিন্ধা লগৰটোৰ লগত নে?
অঁ তাৰ লগতে যায় স্কুটিত।
অ'।
মইও এইকেইদিন তহঁতৰ লগত সেইফালে যাওঁতে তেল বহুত পুইছে আও।
এ এতিয়া ৰাস্তাটো ভাল কৰিলে আমাৰ এইটো চাইদৰ, ভাল পাবি আহি।
কৰ ৰাস্তাটো এটা এটা চাইড দেখোন বনোৱাই নাই দেখোন।
আমাৰ আমাৰ এই এইটো আমাৰ চেণ্টাৰত বনালে ভাল দে।
তহঁতৰ সেই তাত পাবগে নালাগে দেখোন আমি দেখোন এইফালে হে সোমাব লাগে।
অঁ সেইফালে সোমাই বাৰু হ'লেও সেই সেইকণ বেয়া বাৰু অকমান। বাকী ঠিকে আছে চোন ৰাস্তা।
অ অকমান নহয় বহুত দূৰৰ পৰাই বেয়া।
এই নহয় এতিয়া ভাল কৰিলে।
এইকেইদিনত বনাইছে নেকি?
অঁ এইকেইদিনত আজি দুদিন হৈছে, মই আজি হেৰি ডিপু গৈছিলো ন তেল আনিবলৈ তেতিয়া মানে দে খিছিলোঁ মানে তোৰ বনাই মেলি কমপ্লিট কৰি থৈছে। আমাৰ এই কণৰ পৰা একদম হেৰি কলৈকে মানে জৰলৈকে চিন দি থৈছিলে তালৈকে বনালে।
এই এই যে হেৰি যে এই এইটো কি বুলি কয় শিৱ মন্দিৰ নে কিবা এটা যে আছে
অঁ অঁ, সেইকণ লৈকে নহয় সেইকণ লৈকে নাই বনোৱা।
অঁ এই সেইকণৰ পৰা বোলো তহঁতৰ সেই তালৈকে বেয়া নহয়।
অ' এতিয়া ভাল কৰিলে এইকণ আমাৰ শিৱ মন্দিৰ পৰা তোৰ এইফালে যোনখন এই দলং খন পাৰ হৈ যায় যে সেইকণ লৈকে বনালে নেকি। মানে বনালে নিচিনা লাগিছে বাৰু। অ' অঁ।
অ মানে মোৰ কণ্ডিশন নে কি হৈছে মোৰ মানে বাইকৰ আগ চকাটো হিলি থাকে।
অ'
মইতো বনাবলে মানে পইচা পোৱা নাই সেইটো কাৰণে মানে বেয়া ৰাস্তাত আকৌ - যদি চকা টকা যদি বেয়া হৈ যায় বহুত খৰচা হৈ যাব ন এনেই এনেই।
অ অ, হয় বাৰু, ত‌ই তো অকলেহে আহ, বাকী - কেইটা নে একেলগে আহ গোটেই কেইটা?
গোটেইকেইটা একেলগে যাওঁ কিন্তু মই - অকলে যাওঁ নহয় মোক আকৌ তেলৰ চেয়াৰ দিবলৈ মানুহ নাই নহয়।
অ সেইটো হয়।
অকলে অকলে ভৰাও।
অ তাকে ঠিকে আছে।
তেনেকেই আও।
উম তেনেকেই চলিব লাগিব তো ক'ত আৰু হেৰি কৰিবানো। তেনেকে টোক টাককে চলি থাকিব লাগিব।
অ জীৱন এনেকুৱাই আৰু নে কি?
সেইটোয়েতো আৰু পইচা পাতি আমাৰ এতিয়া বেকগ্ৰাউণ্ডৰ পা নাই ন, নিজে - কিবা এটা কৰি ওলালেহে ওলোৱা আও বাকী পইচাটো নাইয়েই।
অ সেইটোৱে। ম ম মই যে মই যে তো পা যে একাউণ্টটো লৈছিলো জোতা এযোৰ অৰ্ডাৰ দিম বুলি -
অঁ অঁ।
মই অৰ্ডাৰ নিদিলো নহয় জোতা, মানে তোৰ - হেৰি কৰিলো এইটো কি বুলি কয় বেলেগ বেলেগ এযোৰ জোতা মোৰ পৰাই অৰ্ডাৰ দি দিলো।
অ।
মানে মই অৰ্ডাৰ দিওঁতে তোৰ তেৰশ মান আছিলে দেই -
অ অ।
তা পা এতিয়া মই চাইছো এতিয়া পোন্ধৰশ টকা হৈ গ'ল বহুত বাঢ়িলে জোতাযোৰ দাম।
অ তই মানে অৰ্ডাৰ দিওঁতে হেৰিতে দিলি ন বাৰশ হেৰিতে মানে - ৰেটতে দি দিবি অৰ্ডাৰ।
অ বাৰশ কিমান তেৰশ তেৰশ আৰু ৰাউড ফিগাৰ কৰি।
অ অ অ, মানে ডাইৰেক্ট অলাইন মাৰি দিলি নে - কেশ অন ডেলিভাৰী?
এ কেছ অন ডেলিভাৰীত ঊনত্ৰিশ টকা বেছি যাব, তাকে মই অনলাইন মাৰি দিলো।
অ অ মইয়ো তেনেকে মই মোবাইলৰ কভাৰ এটা ললো মানে সেইটো কভাৰটো মানে -
অ।
তাৰপিছত সেইভাৰটো মানে মই অনলাইন মাৰিলো এই কেছ অন ডেলিভাৰী কৰিলে অকমান হেৰি বেছি পৰি যায় কাৰণে বস্তু- বস্তুটো সেইকাৰণে বেয়া।
অ তো ঊনত্ৰি টকা এক্সট্ৰা যদি তো পইচাটো আছে এনেও দিবয়ে লাগিব তাতকে তো ঊনত্ৰিশ - টকা কম দি দি দে হয় নাই?
অ সেইটোৱে তো।
আৰু মানে আমাৰ যোন ফালৰ ডেলিভাৰী যোনজন দাদাজন আহে -
অ অ।
সেইজনৰ লগত মানে চিনাকিটো বহুত ভাল হৈ গ'ল আৰু এতিয়া।
অ বস্তু ললে সেইজনে মানে দিবলে আহে ন তোৰ বস্তু।
অ সেই সেইজনে মানে তোক ধৰি লও কল চল নকৰে ন।
অ ডাইৰেক্ট যায়।
ডাইক ডাইৰেক্ট ঘৰত গুচি আহিব তাৰপৰা বস্তুটো দিব তেনেকেই কৰে আও। তাৰপৰা মই যদি ৰিটাৰ্ণ মাৰো ন। বস্তু নোচোৱাকে ডাইৰেক্ট লৈ যায় আৰু হেৰি নকৰে।
ভালেই মানে এতিয়া তই পিন্ধি মেলিও হেৰি কৰিব পাৰিবি।
অ' সেইটয়ে মই, মই বহুত বস্তু তেনেকেই ঘূৰাই দিওঁ।
অঁ, এ ঠিকে আছে। তাৰপিছত তোৰ এই হাতৰ হেৰিটো যে টানা সেইটো আছেনে বাৰু?
এ' সেইটো মোৰ এই আমাৰ পেহীহঁতৰ ঘৰ পেহীহঁতৰ ল'ৰাটোৰ ওচৰত থাকিলে। মই লোৱাই - লোৱাই নাই। হোৱাতটো তিনিমাহ মান হ'ল চাৰিমাহ বেছিয়ে হ'ল চাগে।
অ' এই আনিলে মোক দিবিচোন মানে অকমান পাৱাৰতটো বঢ়াব লাগে ন আমাৰ আমাকো দিবি আৰু। ততে কিমান সি কৰিবি
পুচাপ মাৰ পুচাপ।
এ' এতিয়া নোৱাৰো যে।